হেল্ল' নমস্কাৰ খবৰ ভালনে?
খবৰ ভালেই ভালে আছো দিয়ক।
অ ক'ত ঘৰত নে ক'ত আছা?
নাই নাই মই গাড়ী চলাই গৈ আছো। কাহিলীপাৰা গুৱাহাটীতে।
হয় হয় হয় হয় হয় দুপৰীয়া ভাত চাত খালা? তাতে খালা?
অ আপোনাৰ ভইচটো অলপ ডাঙৰকে ক'ব শুনি পোৱা নাই।
এতিয়া শুনিছে?
এতিয়া শুনিছোঁ।
নুলাই নহয়।
অ হয় নেকি? মই ভাল শুনিছো হে মই ভালদৰে নাজানো বাৰু। অ এইটো লগালে কি হয়?
আকৌ পেট্ৰলৰ মাইলেজটো কম দিয়ে আজিকালি।
অ বৰ দিগদাৰ হৈছে।
বৰ দিগদাৰ বৰ দিগদাৰ।
চবতে ভেজাল হোৱা হৈছে।
অ হয়।
হয় হয়।
অ আগতে থানল ফাইভ পাৰ্চেন্ট ব্যৱহাৰ কৰিছিল থানলটো এনে।
তেল কশলৰে এটা ভাগ আৰু কশলৰে এটা ভাব মানে আপোনাৰ যেনে ধৰক কুঁহিয়াৰ ৰসৰ পৰা ইঠানল বনাই
হয় হয়।
ত তেনেকুৱা আৰু এইটো এইটোৰো দহন ক্ষমতা থাকে।
হয়।
যেনেকে প্ৰতিকা বুলি বনাই যে এটা মদ বনায়। ফতিকা বা গেলা এইবিলাকতো এই ইথানলৰ পৰিমণটো থাকে হিও নিচা লগাই আৰু সেইটো দহন ক্ষমতা মানে যদি জুইত লগাই দিয়া হয়। জুইটো জ্বলি উঠে সম কৰি চ সেই টো মানে পেট্ৰলৰ লগত ব্লেণ্ডিং হয়। আগতে ফাইভ পাৰ্ছেন্ত ইউছ কৰা কথা আছিলে চ আজিকালি সেইটো টোৱেন পাৰ্চেণ্ট কৰি দিলে যদি এশ ভাগৰ আশী পাৰ্চেন্ট পেট্ৰল পি ই কিন্তু সেইটো মাইলেজ কমাই দিয়ে। কিছুমান সুপ্ৰভাৱ আছে তাৰে তেওঁলোকে কয় যে ধানল ইউজ কৰিলে যিহেতুটো বায়ডিগ্ৰেডেবল বায়' হেৰি হয় বায়'ফুইল হয় চ আপোনাৰ পলিউচনটো প্ৰদূষণটো কম থাকে। প্ৰদূষণৰ পৰিমণটো কম থাকে চ কিন্তু সেইটো ব্যৱহাৰ কৰিলে আপোনাৰ গাড়ী বিলাকৰ আহ মাইলেজটো কম পাব গাড়ী বিলাকৰ ক্ষতি হোৱাৰ চান্স বহুত থাকে সেই হেতু মানে ইথানলটোৰ কাৰণে বহুতে কৈ আছে যে ইথানলটো ইমান ভাল নহয় চব উপায় নাই। এতিয়া চৰকাৰে বলপূৰ্বকভাৱ যদি জাপি দিয়ে আমি সাধাৰণ নাগৰিক হিচাপে। ইমান দি লব লাগিব কিন্তু আমাৰ লোকচান আমাৰে হৈছে দাম বাঢ়িব বস্তুৰ দাম বাঢ়িব।
হা হা হা হা
ইয়াৰ পৰা আপুনি নগাঁও গৈ আছিলে। হয়টো আপোনাৰ যদি হাজাৰ টকাৰ তেল যায়। এতিয়া সেইটো পোন্ধৰশ টকাৰ তেল যাব গম পাইছে চ পোন্ধৰশ টকা তেল জলে আপোনাৰ বস্তু বিলাকৰ দাম বাঢ়িব।
অ বৰ দিগদাৰ হৈছে দেই হয়।
হয় সেইটো কথা হ'ব আৰু উপায় নাই।
হয় সাধাৰণ মানুহৰ কাৰণে বৰ দিগদাৰ হৈছে।
সাধাৰণ মানুহ।
দুপৰীয়া পিছে কি খুৱালে আলহীৰ ঘৰত?
দুপৰীয়া আজি আমি মটন খালোঁ মটন মানে ছাগলীৰ মাংস।
অ হেৰি নে এক এ হেৰি নে এইটো পঠা নে? খাইটো।
এইটো মই নুসুধিলোঁ কিন্তু খাইয়ো ইমান গম নাপালোঁ। হয়টো। পাঠা হ'লে যেনে মানে ভালকে বনাব নাজানে গোন্ধ এটা থাকে কিন্তু মাংসটো ঢিলা থাকে হয় নে। আৰু খাঁচী হ'লে আপোনাৰ তেলৰ পৰিমাণটো। চৰ্বিৰ পৰিমাণটো অলপ বেছি থাকে লগতে। মাংসটো অলপ টান। গম পাইছে অ। মই বিশেষ ধৰিব নোৱাৰিলোঁ কাৰণ হয়তো বা আপোনাৰ আহ হয়তো বা আপোনাৰ প্ৰে তাতে
হয়।
আপোনাৰ পাঠা হ'লেও পাঠাৰচ। ডাঙৰ আছিল চাগে মানে খাচী খাচি লাগিছে বা খাচি দেখি ইমান তেলো নাই বহুত ধুনীয়া বনাইছে। আৰু তাতে আপোনাৰ গৰম মছলাৰ পৰিমাণটো অলপ বেছিকে এনিছে
হয় হয়
গৰম মছলাৰ পৰিমাণ বেছিকে দিলে তাৰ গ্ৰেভিটোৰ সোৱাদটো। কনো কম হৈ যায় কাৰোঁ লগত তুলনা ন হয় ইমান সোৱাদ ভৰা। গ্ৰেভিটো হয় গ্ৰেভিটো যদি গৰম মছলা। লাৰ পৰিমাণটো অলপ সকলো বেছিকে দিয়ে চব আৰু আকৌ গৰম মছলা সেইটো নহয় যে আপুনি কিনি আনিলে। আপোনাৰ সৰু পেকেট বিলাকৰ পৰা ডাইৰেক্ট ঢালি দিলে সেইটো গৰম মচলা ফেষ্ট সুৱাদটো বেলেগ।
ঠিক কৈছে এইখিনি বটি দিলে বিৰাট ভাল লাগে হয়।
বটি নিদিয়ে খুন্দি দিব লাগিব। গৰম মচলাটো এইটো গোটা বস্তু আৰু সেইটো আপুনি।
হয়।
কেক বনোৱাৰ আগতে এটা অদাৰ দিব লাগিব।
হয় আহ।
তাৰ পিছত আকৌ এবাৰ দিব লাগিব তেতিয়া ইয়াৰ সোৱাদটোত। তুলনীয় হয়।
হয় হয় হয় মই মাছে আনিলোঁ। অহ মই আজি মাছে আনিলো, ৰৌ মাছ আনিলো ডাঙৰ এটা। ডাঙৰ নহয় মিডিয়াম আনি আনিলোঁ, মিডিয়াম আনি টেঙা শাক আনিলোঁ। টেঙা শাক যে, সেই টেঙা শাকেৰে ৰৌ মাছ বনালো। আৰু এইফালে চালাড বনাইছিলোঁ। আৰু সেয়া খালোঁ আৰু। আকৌ ৰাতিপুৱা আকৌ হেৰি খালোঁ, বামী আনিছিলোঁ বামী তো মানে দু, বামি খালো, হয়। তাৰমানে দোকানত পৰঠা এটা খালোঁ। হয়
চিৰাল আৰু বামীৰ মাজৰ পাৰ্থক্যটো আপুনি জানেনে? চিৰাল আৰু বামী?
নাই বামিহে খাই পাইছো, সেইটো খাই
অ হয় হয় প্ৰায় একে বস্তু হয়।
অঁ'
দুয়োবিধেই আমাৰ থলুৱা থলুৱা আপোনাৰ ফল-মূলৰ ভিতৰতে পৰে থলুৱা ফল-মূল।
হয় হয়।
আৰু সেইবিলাক খোৱাতো খুব দৰকাৰী জানেনে?
অ' হয় হয়।
তৰমুচ, এইবিলাক আমি বেছি পৰিমাণে খাব লাগে। তাতে পানীৰ পৰিমাণটো অলপ বেছি থাকেতো আৰু এই গৰমত, ভ পানীৰ পৰিমণটো আমি বেছিকে গ্ৰহণ কৰিব লাগে, নহলে আপোনাৰ বেমাৰ হোৱাৰ আকাংক্ষা থাকে।
হয় হয় ঠিকে কৈছে।
যি পাইছে?
হয় দিয়ক হয় হয়, সেই দিনত তামনে মই পৰঠা এটা খালো বাহিৰত। অ কিন্তু বাহিৰৰ পৰঠাটো মোৰ ঠিক নালাগিল মই ল'লোঁহে বাৰু, কিন্তু মই অকণমানেই খাই পেলাই ভাল নালাগিল কাৰণে নেখালোঁ আৰু। পইচাটো দি গুচি আহিলো, ত মোক তো ভোক নভৰিলে, আহ' চাহ আৰু সেয়াই খাইছিলো। সেইকাৰণে আহি পেলাই বাাঙিটো খাই দিলোঁ আৰু, গটেতো খোৱা নাই বিৰাট ডাঙৰ আছিলা আদা খাই দিলোঁ, তাৰপিছত ভাত খ ভাত ব দুপৰীয়া ভাত খালোঁ। অহ' সেইয়া আৰু। আছে ৰাতিলৈ মাছটো ফ্ৰাই কৰি থৈছোঁ, অলপ ডাঙৰ আছিলে তেনেকৈ আৰু।
অহ'
এনেকে দিম?
অ' মাছ-মাংস অলপ খোৱাতো ভাল, বেছি পৰিমণত খাব নালাগে একচেল
হয়, আপুনি বইলিং কিবা বনাব জানে নেকি? হয়, আপুনি বইল মাছ বনাব জানে নেকি?
অ ইমান নাজানো, নাজানো
আচ্ছা আচ্ছা, মমা
অ' চিকোনো এনেকে
হয় হয়।
সিজোৱা আৰু।
অহ অহ
তাই, পোনপটীয়াকৈ প্ৰত্যক্ষভাৱে সিজাই বনোৱা আঞ্জাবিলাক মই ইমান নাজানো, অলপ ছৰৰ তেল দি, তেলেৰে সৈকে বনোৱাবলাক মই জানো ভালদৰে, আৰু ভালো পাওঁ।
হয় হয়। হয় ঠিকে কৈছে।
এটা কথা।
হয়।
পোৱা যায় আলু পিটিকা হ হয়নে। কিবা বেলেগ বেলেগ চব্জি পিটিকা থাকে। সেইবিলাক বইল কৰিব বা সিজাব জানো মই।
হয় হয়।
যেনে দালি সিজোৱা। সজোৱা জালি খাই মই ভ পাওঁ বহুতে ভাল নাপায় তেল দিয়া। শুকান জলকীয়া। গৰ মা এইবিলাক ভালনে। ৰা দালিও খাই ভাল পাওঁ গৰম ভাতৰ লগত। টো সিজোৱা ঢালিটো আপুনি অলপমান। ঠাণ্ডা হৈ থাকিলেও বেয়া নালাগে। ঠাণ্ড কালি কৰমঘাট। এই ধুনীয়া জুতি।
ভাল লাগে হয় হয় হয় উম খুবেই ভাল লাগে। লাগে মই আক আলুপোৰি হয় আলুপোৰি সেইটো খাই। পাইছেনে মই বৰ ভাল পাওঁ।
মই পাইছো আলু পুৰা আহ আৰু পিটিকা বনোৱা।
হয় হয় বিলাহীও পুৰি যে। বিলাহীও লগত পুৰি দিলে বৰ ভাল লাগে।
বিলাহী সেইটো পুৰিব লাগে আৰু সৰু। কন জ কন বিলাহীটো পি পিটিকা বনাই। ৰা খাই সেইটোও ভাল লাগে।
এতিয়া মোৰ গেছতনো কেনেকে পুৰো পুৰা।
নাই নাই গেছত হয় হয় ন গেছত পুৰাটো ভালো নহয় তাতে। গেছ বিলাক সোমাই যায়। পাইছে চ জুই হলেও গেছ। মই মানে জই শিক্ষাত।
চৌকা আছে।
অ চৌকাত জ্বলাই তাতে পুৰো।
অহ।
তেনেকে খোৱাতটো ভাল। খুব ভাল এনেকে খোৱাটো। আপুনি পৰামৰ্শত ৰ মানে এনেকে। পুৰা মেলা খোৱাতো ইমান বেয়া নহয়।
হয় হয়।
নে খাব প।
হয় হয়। আজিকালি চহৰত নোহোৱাই হৈছে। অ শীতল পাতি আগতে আমি পাতি শুইছিলোঁ গৰমত ভাল লাগে অ।
শূল ধৰ বোৰে ভাল থাকে।
হয় হয় ভাল লাগে উম হম সিহঁৰ শীতল পাতিত। তেনেকে বিচনাৰ ওপৰত অ ঠিক আছে।
পিছতকে কথা পাতিম আমি আকৌ।
ঠিক আছে ধন্যবাদ।